শুনিছোঁ, তুমি শুনিছা?
হয়', - হয়', শুনিছোঁ, কি কৰি আছা?
মই এনেই মোবাইল ফোনটোৱে চাই আছিলোঁ ৰবা',
অহ', উম',
মানে ইমান গৰম দিছে ন আজি?
হয়', - হয়', মইয়ো এই গৰমৰ কাৰণেতো অকনমান', বাহিৰলৈ ওলাই আহিলোঁ গছৰ তলত, ঘৰত থাকিবই পাৰা নাই ইমান গৰম দিছে',
হয়', - হয়', বহুত',
অ', বহুত, বাকী ভাত পানী খালা?
নাই', - নাই', সেই গৰমত বনোৱাই নাই ৰবা মানে', বনাবহে এতিয়া বনোৱাই নাই, এনে চাহ খালোঁ আৰু এতিয়া',
অহ', -অহ', ময়ো ভাত খোৱা নাই ৰবা, এই উঠিলোঁ অকনমান আগতে উঠি কিনে', চাহ খিনি খাই বাহিৰলৈ ওলাই গলোঁ, যি গৰম দিছে',
হয়', - হয়', আজিকালি মানে বতৰটোৰ মহিমা ধৰিবই নোৱাৰাৰ দৰে হৈছে ন',
হয়', - হয়', এতিয়া, উম', ইমানতো ক'বলৈ গ'লে, আমাৰ গৰমতটো কিয় যে ইমান হৈছে? বা আমাৰতো আগতে ইমান গৰম হোৱা নাছিল, ক'বলৈ গ'লে', কিন্তু বৰ্তমান চাবলৈ গ'লে আমাৰ গৰমতটো অত্যাধিক হ'বলৈ ধৰি', দিছে আৰু বাহহহহ', কিয় উষ্ণতাও বঢ়াৰ ফলত আমাৰ', গৰমটো হৈ চাগে আৰু মই ভাবোঁ, হয় বুলি আৰু',
হয়', - হয়', আ', ময় সেইটোয়ে ভাবোঁ আৰু চাবা যে, এ আৰু আন এটা কথা চাবা এই গছ গছ', গছনিবোৰ চব কাটি পেলাইছে, গছ গছনি কটাৰ ফলতো আমি এতিয়া মানে', যিখিনি মানে বতাহ পাব লাগে বা বায়ু অ', এইবোৰ পাব লাগে আমি সেইবোৰ', সমানে মানে সেই হিচাপতে পোৱা নাই আৰু ধৰা', অ', গছ গছনিতো তুমি গমে পাইছা যে চৰকাৰে ধৰা আহ', দীঘলী পুখুৰী', অ', দীপৰ বিলৰ ওচৰৰ গছ গছনিবোৰ কাট', কাটিছে, কিমান মানুহে গছ গছনিবোৰ কাটি তাত ঘৰ বান্ধিছে', মে', এনেকুৱা ফলতে এতিয়া মানে বতৰটো একদম গৰম হৈ পৰিছে',
হয়', - হয়', - উম', ক'বলৈ গ'লে আমাৰ মানুহ বোৰেও আমাৰ গছ গছনিবোৰ', অত্যাধিক পৰিমাণে আৰু কাটি আছোঁ, যাৰ ফলত আমাৰ গোলকীয় উষ্ণতাটো বাঢ়িবলৈ ধৰি', পিছে লগতে আমাৰ অজন স্তৰত থকা এক তৰপত আমাৰ ফুটা হোৱা আকৌ আমি শুনিবলৈ পাইছো বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে উলিয়াইছে যে তাত ফুটা হ'বলৈ ধৰাত বা আমাৰ', ধৰি লোৱা অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ যিটো আহিছিল', তাত এতিয়া আৰু বাধা হবলৈ ধৰিছে আৰু বা আমাৰ তাৰ ফলত বিভিন্ন ছালৰ ৰোগো আমি হোৱা আমি দেখিবলৈ পাইছো আমি বৰ্তমান সময়ত গতিকে ক'বলৈ গ'লে পৰিৱেশটো আমি ভালদৰে ৰাখিব লাগে যিহেতু পৰিৱেশটো আমাৰ বা পৰিৱেশৰ কাৰনেইটো আমি মানুহ বোৰ জীয়াই আছো ন বা ধৰি লোৱা হয় গছ গছনিবোৰ আমাৰ মানুহৰ নিজৰ প্ৰয়োজনীয় কাৰণ-কাৰণত আমি কাটিব লাগিব। ধৰি লোৱা আমি অ, এটা ঘৰ বনাব লগা হ'ল পকী ঘৰ তাত আমাৰ ধৰি লোৱা ওচৰে পাজৰে আমাৰ গছবোৰ আমি কাটিব লাগিব। কিন্তু সেই গছ বোৰ আমি কাটি কিনে যদি আমি আৰু অন্য ধৰি লোৱা সৰু-সৰু গছৰ পুলি যদি আমি দহডাল গছ কত কাটাৰ পিছত যদি আমি আৰু ত্ৰিশ - ত্ৰিশ ডাল আৰু যদি আমি গছ আনি তাত ৰোও অ, বেলেগ - বেলেগ ঠাইত তেতিয়াহে আৰু আমাৰ পৰিৱেশ টো ভাল হৈ থাকিব বুলি আৰু মই ভাবো।
হয়-হয় তুমি ঠিক কথাই কৈছা আমি মানে মানুহবোৰে কি কৰিব লাগে আমি যিমান খিনি গছ আমাৰ প্ৰয়োজনৰ বাবে কাটো ধৰা ঠিক তেনেকৈ যায় তাতকে দুগুণ আমিও মানে ৰুবও লাগে যাতে আমাৰ নিজৰে ভাল বা পৰিৱেশ ভালে থাকে আৰু মইতো এনেকোৱাও দেখিছো বহুত মানুহ আছে পৰিৱেশতো এনেকোৱা প্ৰদূষিত কৰি দি পেলাইছে চাবা যে এই গাড়ী মটৰৰ ধোঁৱা দিয়ে হওক বা কল কাৰ কল কাৰাখানাৰ পৰা ওলোৱা ধোঁৱাৰে হওক মানে গোটেই বায়ুত টো বেয়া হৈ গৈছে একদম প্ৰদূষিত হৈ গৈছে হৈ পৰিছে বা চাবা যে বহুত মানুহে ত নিজৰ ঘৰৰ জাবৰ জোথৰবোৰ নি কেনে কি কৰে নদী-নদী বা বিলত এনেকোৱাত মানে পেলাই দিয়ে সিহঁতে এইবোৰ লেতেৰা কৰি পেলাই। নামিম। অ, আমাৰ ধৰা মানুহবোৰেই এটা-এটা পৰিৱেশটো নষ্ট কৰাৰ কাৰণ মানে মই ভাবো আৰু সিহঁত ত মানে গোটেই পৃথিৱীখন নষ্ট কৰি আছে প্ৰদূষিত কৰি পেলাইছে আৰু।
হয় কবলৈ গ'লে আমাৰ মানুহবোৰে এইবোৰ কৰি আছো কাৰণ চোৱা আমাৰ ধৰি লোৱা চহৰ অঞ্চলত হওক বা গাঁওৰ অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ আমাৰ কল কাৰখানাবোৰ আমাৰ থাকে। আৰু সেই কল কাৰখানাবোৰ আমাৰ নদীৰ ওচৰতে আমি বিশেষকৈ হোৱা আমি দেখিবলৈ পাও। আৰু তাত ওলোৱা আমাৰ অ, অলাগতিয়াল আমাৰ অপদ্ৰব্য বোৰ আমি নদীৰ লগতে একেলগে সংযোগ কৰি তাত পেলাই দিয়া আমি দেখি আহিছো বা আমি দেখো আৰু যাৰ ফলত ধৰি লোৱা পানীতো প্ৰদূষিত হৈছে। লগতে আমাৰ তাত থকা জ্বলন্ত প্ৰাণীবোৰ আমাৰ মৰি গল বা মৃত্যু হবলৈ ধৰিছে বা নোহোৱা হবলৈ ধৰিছে। আৰু ধৰি লোৱা ক'বলৈ গ'লে আমাৰ মাছমৰীয়া সকল যে আছে আমাৰ তেওঁলোকৰ জীৱিকাৰ প্ৰধান উপায়ে হৈছে মাছ মৰা গতিকে যদি পানীবোৰ দূষিত হোৱাৰ লগতে যদি আমাৰ জ্বলন্ত পানীবোৰ যদি নোহোৱা হৈ যায় তেওলোকে জীৱনটো কেনেকৈ নিৰ্বাহ কৰিব কবলৈ গ'লে। গতিকে আমি এইবোৰৰ ওপৰত যথেষ্ট আৰু গুৰুত্ব দিব লাগে বুলি আৰু মই ভাবো। বা ক'বলৈ গ'লে আমাৰ মাটিটোও বৰ্তমান সময়ত অত্যাধিক আৰু প্ৰদূষিত হোৱা আমি দেখিবলৈ পাইছো ক'বলৈ গ'লে ধৰি লোৱা আমাৰ অ দৈনন্দিন জীৱনত আমি যিবিলাক আমি আৰু প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰো বা আমি প্লাষ্টিক জাতীয় সামগ্ৰীখিনি আমি বৰ্তমান সময়ত আৰু অত্যাধিক ব্যৱহাৰ কৰো আৰু ক'বলৈ গ'লে সেইবোৰ ধৰি লোৱা ব্যৱহাৰ কৰাৰ পিছত আমি যধে - মধে আৰু যতে- ত'তে পেলাই দিওঁ আৰু পেলাই দিয়াৰ ফলত মাটিৰ লগত বহুত দিন ধৰি আৰু তাত একেলগ হৈ থাকে আৰু বা ধৰি লওক ক'বলৈ গ'লে ত প্লাষ্টিকটো মাটিৰ লগত মিহলি হয়তো নাযায় ন? বা মিহলি হৈ যায় বি যাবলৈ আৰু চাৰিশ - পাচশ বছৰ লাগি যায় আৰু। গতিকে মাটিৰ সেইবোৰ মাটিৰ লগত মিহলি হৈ যোৱাৰ লগতে মাটিটোৰ যিটো উৰ্বৰতা শক্তি সেইটো আমাৰ হ্ৰাস হবলৈ ধৰে। লগতে আমাৰ ওচ মাটিতো আৰু প্ৰদূষিত হোৱা আমি দেখিবলৈ পাও, গতিকে তুমি কি ভাবা?
হয়-হয় ময় এইটোয়ে ভাবো যে আমি যিমান পাৰো নে তুমি ক'লা যেনেকে প্লাষ্টিকৰ মোনাই হওক বা বটল বুলে হওক বা প্লাষ্টিকে হওঁক আৰু আমি অত্যাধিক ব্যৱহাৰ কৰিব নালাগে কি তিয়াবা আমাৰ প্ৰয়োজন হয় মইও মানো। কিন্তু আমি কম কম কম মানে কম কম আৰু এ কৰিব লাগে আৰু ব্যৱহাৰ কৰিব লাগে আৰু। অ আৰু তুমি যেনেকৈ কলা মাটিৰ উৰ্বৰতা কমি যায় তাৰ ফলত এ কৃষি সকলে এ খেতি কৰিব সিহত নোৱাৰা হৈ যায় কাৰণ এ তাত শস্যন শস্য ভালদৰে নহয়। সিহঁতৰ যোনবোৰ মানে কষ্ট যায় এনে যায় ন কষ্টবোৰ সিহতৰ সেই আৰু চাবা যে বহুতেতো এয়া এইটো কাম কৰে গাড়ীৰে গৈছে ধৰা চিপছ খাইছে বা পানীৰ বটলে হওক সিহত তে মানে পেলাই দিয়ে ৰাস্তাতে, আ ডাষ্টবিনত নেপেলাই সিহঁতে তাৰ ফলত এ ৰাস্তাত পেলাই দিলে কি হৈ যায় যোনবোৰ ড্ৰেন থাকে তাৰ ফুতাতে আহ ৰৈ যায় বটলবোৰ তাৰ ফলত যেতিয়া আৰু অধিক মাত্ৰা আ বৃষ্টি বৰষুণ পৰে। তেতিয়া গোটেই বানপানী হৈ পৰে, বহুত লেতেৰা আৰু জাবৰ - জোথৰ গোটেইবোৰ আহি যায়। লেতেৰা হৈ যায় নহয়, সেইটোয়ে মই ভাবো তে আমাৰ মানুহবোৰৰে এটা এটা ডাঙৰ ভুল সিহঁতে মানে এইটো কামটো কৰি আছে আৰু। গোটেই প্রদু পৰিৱেশটো প্ৰদূ্ষণ কৰি পেলাইছে আমাৰ মানুহবোৰে আৰু।
হয়। এতিয়া আমি ক পোন প্ৰথমে আমি নিজক আৰু ইয়াৰ প্ৰতি আৰু সচেতন কৰিব লাগিব বা আমি এইবোৰ নিজে পোন প্ৰথমে কৰিব নালাগিব তেতিয়াহে আৰু আমি বেলেগক ক'ব পাৰিম বা আনক দু আনক দুজনক আৰু এইবোৰৰ ওপৰত আমি ক'ব পাৰিম লগতে আমাৰ ধৰি লোৱা সৰু ল'ৰা - ছোৱালীবোৰকো যাতে আমাৰ ধৰি লোৱা এক পাঠ্যক্ৰমত এক অধ্যায়ৰ অন্তৰ্ভুক্ত কৰিব লাগে যে পৰিৱেশ প্ৰদূষণৰ ওপৰত এক অধ্যায় আৰু যাতে তেওঁলোকৰ আগত দি তেওঁলোকে জানে তে সেই সময় সৰু অৱস্থাৰ পৰাই যাতে তেওঁলোকে প্ৰদূষণবোৰ কেনেকৈ হৈ আছে বা তাক নিৰ্মূল কেনেকৈ কৰিব পাৰি? সেই কথাবোৰ যদি তেওঁলোকে সৰুৰ পৰাই জানি বুজি আহে তেতিয়াহ'লে চু আমাৰ বাবে আৰু ভৱিষ্যতত ভাল হ'ব বুলি আৰু মই ভাবো গতিকে আমি ক'বলৈ গ'লে আমাৰ বা মই ভাবো যে যে অলপ আগতে কলো যে মই মাটি প্ৰদূষণটো ৰোধ কৰিবলৈ হলে মই ভাবো যে আমি প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ আমি চু বন্ধয়ে কৰি দিব লাগে পৰা পশমে ক'বলৈ গ'লে আৰু ধৰি লোৱা আমাৰ বা বেতৰে বা আমাৰ কাগজৰে তৈয়াৰী আমাৰ মনাবোৰ বা বেগবোৰ যদি আমি ব্যৱহাৰ কৰিবলৈ লওঁ তেতিয়াহলে আমাৰ মাটিটো দূষিত নহব লগতে আমি বায়ুতো আমি দূষিত হোম হোৱা আমি দেখিবলৈ নাপাম আৰু। গতিকে আমি আৰু সেইবোৰ বন্ধ কৰি দিব লাগে আৰু।
অ, অ ময়ো সেইটোৱে ভাবো ৰবা তুমি যেনেকে ক'লা মানে আমি যিমান পাৰোঁ অহ এইটো কি প্লাষ্টিকৰ মোনাবোৰ ব্যৱহাৰ কৰিব নালাগে যেনেকৈ ধৰা আমি নিজেও বনাব পাৰোঁ কাপোৰৰে সেইবোৰ মোনা আমি ব্যৱহাৰ কৰিব পাৰো বা এয়া তুমি যেনেকুৱা বাঁহ - বেতৰে তৈয়াৰী কৰা সেইবোৰ ব্যৱহাৰ কৰিব পাৰো আ বা কাগজলৈ পাৰো আমি এতিয়া কাগজৰো এই লকডাউনৰ সময়ত মই দেখিছোঁ কাগজৰ মোনা বহুত ওলাইছে সেইবোৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু চাবা যে ঠিক তেনেকুৱাই ময়ো এইটো কথাও ভাবো যে আমি যিমান পাৰো মানে প্লাষ্টিকৰ বটল বলো আমি ব্যৱহাৰ কৰিব নালাগে কাৰণ সেইবোৰত আমি এবাৰে পানী খাব পাৰো এবাৰ পানী খোৱাৰ পিছত আৰু আমি ন যদি আৰু খাওঁ তে আমাৰ স্বাস্থ্যৰ বাবে অতি মানে- অতিমাত্ৰা দুষিতেয়ে হৈ যাব আমি মানে- স্বাস্থ্যৰ বাবে ভাল নহয় আমি যদি খাওঁ আৰু মানে সেইটো প্লাষ্ট- টিলৰ বটলত সেইবাবে আমি যিমান পাৰোঁ আ ষ্টিলৰ বটল পাওঁ। বা আজিকালিটো এয়া কাছৰ বটল বা চিচাৰ বটল বোৰো পায় সিহঁতেও তাতেও পানী খাব পাৰোঁ মানে আমি যিমান এবাৰো আৰু মই ভাবোঁ প্লাষ্টিকৰ বটলে বা প্লাষ্টিকৰে মোনা এইবোৰ আমি যিমান ব্যৱহাৰ কৰিব নালাগে আৰু। মানে যিমান পাৰোঁ বাদ দিব লাগে।
হয় হয়, গতিকে আমি আমাৰ বৰ্তমান সময়ত প্ৰদূষণটো যিমান পৰিমাণে বাঢ়িছে আৰু সেই প্ৰদূষণৰ বিষয়ে ক'বলে গ'লে আমি ধৰি লোৱা এতিয়াই বা আমি এঘন্টা দুঘন্টা দুই ঘন্টা কৈ আমি শেষ কৰিব নোৱাৰ- ৰিম। এনেকৈ আৰু যাতে আৰু বা প্ৰদূষিত হৈ আছে আৰু আমাৰ। পৰিৱেশটো গতিকে আৰু যাতে আমি ইয়াৰ ওপৰত যাতে আমি নিজেই আৰু সতৰ্কও হওঁ আৰু তাৰ প্ৰতি আমি সকলোৱে আৰু লক্ষ্য ৰখাটো উচিত বুলি আৰু মই ভাবো আৰু।
হয় হয় নিশ্চয় আমি এইটো ভাবিবই লাগিব যিহেতু আমিয়েইটো গোটেই লেতেৰা কৰি পেলাইছো প পৰিৱেশৰ প্ৰদূষণটো বেয়া কৰি পেলাইছো সেইটোৱে আৰু মই ভাবো পিছলৈ কেবা এ আমাৰ ভৱিষ্যতলৈকে যেতিয়া আমি চাফা কৰি ৰাখিব পাৰোঁ যিমান পাৰোঁ আমি জাবৰ জোথৰ নেপ- নেপেলাও নদীৰ কাষত এইয়ে আৰু এইটোৱে আৰু আমি নিজে ভাল হ'ব লাগিব। অ পাছে আলজি বাবে ৰাখিছোঁ দিয়া।
হয় হয় ঠিক আছে দিয়া। প্ৰদূষণৰ বিষয়ে কথা পাতি তোমাৰ লগত ভাল লাগিল। বা ময়ো যাতে তুমিও যাতে ইয়াৰ পৰা যাতে সত তৰ্ক হোৱা। সেয়াই আৰু ঠিক আছে দিয়া।
দিয়া ধন্যবাদ।